হেল্ল'।
অহ কি কৰিছা?
সেইয়া এনেই আছোঁ।
অ ময়ো আছোঁ এনেই।
অ খবৰ ভাল?
অ ভালেই তোমাৰ?
ময়ো আছোঁ দিয়া।
অ
বহুদিনৰ মূৰত ফোন কৰিলা। তোমালোকৰ এনে মাহতৰ ভালেই?
তোমালোকৰ?
আমাৰো ভালেই বাৰু খোৱা বোৱা কৰিলা?
হা হা।
খোৱা বোৱা কৰিলা?
অ কৰিলোঁ তুমি।
আমিও কৰিলোঁ বাৰু এই মাত্ৰ খালোঁ খাই পেলাই তোমাৰ গৰম ইমান পৰিছে। ন বা ইমান গৰমতে থাকিব নোৱাৰে এনেই অকণ বহিছিলোঁ। তেনেকোৱাতে তুমি ফোন কৰিলা।
অ।
তোমালোকৰ ফালেও আজিতো পুৰা ৰ'দ দিছে ন?
অ পুৰা গৰম।
বহুত গৰম দিছে বা আজি ইমান মানে ৰ'দ দিছে নহয় দিনটো। বা বা বহুত। গৰম উঠিছে ক'ৰবালৈ গৈছিলা নেকি? ক'ৰবালৈ ওলাই গৈছিলা?
অ গৈছিলোঁ সেইফালে।
অ বাকী কি মনত। পৰিলে তোমাৰ বহুদিনৰ মূৰত ফোন কৰিলা বহুতদিন দেখাও নাই।
অহ, তাকে। বিজনেছ এটা কৰিম বুলি ভাবিছো তাকেই তোমাক সুধিবলে
অহ, বিজনেছ কৰিম বুলি ভাবিছিলা?
অ', পাৰি যদি তুমি ভাল তেনেকোৱা বিজনেছ ভাবিছা তেনেকোৱা পাৰি এনেই মইতো এনেই আছোঁ বাৰু।
অহ। তাকেই বাৰু সুধিলো আৰু। অ' কেনেকোৱা মানে গাহ ৰি আৰু ব্ৰইলাৰ ফাৰ্ম খুলিম বুলি ভাবিছোঁ।
অহ, গাহৰি আৰু ব্ৰইলাৰ ন দুখন- দুখনটো বেলেগ -বেলেগ কৰিব লাগিব চাগৈ
অহ, অলপ বেলেগ -বেলেগকে কৰিব লাগিব। একেলগে থব নোৱাৰিতো।
একেলগে থ'ব নোৱাৰি সেইটোৱেই।
উম।
তোমালোকৰ ঘৰৰ ওচৰতে মাটি আছে চাগৈ
অহ, আছে -আছে।
অহ, অকমান মানে কি হয় তোমাৰ ধৰা গাহৰি ফাৰ্ম বুলি ক'লে অকমান মানে মাটিটো অলপ বেছিয়ে লাগে ওচৰতে হ'লে অকন গোন্ধ ওলাই ন' গাহৰিটো
অহ, অলপ দূৰত আছে বাৰু।
দূৰত অহ দীঘলীয়া যদি মেৰ হয় তেতিয়া তোমাৰ ভাল হয় আৰু।
আহ, সেইটোৱে।
পাৰি যদি তুমি ভাবিছা তেনেকুৱা হ'লে পাৰি বাৰু
অহ
এনে কেতিয়ামানৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছা?
অহা সপ্তাহ মানৰ পৰা কৰিম নেকি?
অহা সপ্তাহমানৰ পৰা ন'? পাৰি বাৰু একো নাই তোমাৰতো মানে পইচাওতো লাগিব এমাইউন্ট ভাল এমাউণ্টত এটাই লাগিব।
অহ
প্ৰথমতে ধৰা গাহৰি ফ্ৰাম খন টো বনাই ল'ব লাগিব তলটো তোমাৰ পকা কৰি ল'ব লাগিব এনেই দে
অহ, অলপ কৰি থৈ দিয়া আছে বাৰু
আছে বাৰু তোমাৰ প্ৰথমতে তোমাৰ মানে কি কৰিব লাগিব আগতে তোমাৰ ঘৰ এটা বনাই লব মানে কি হাফ ওৱাল দি এনেকে বনাই ল'ব লাগিব পতলটো
অহ - অহ
তাৰপাছত তোমাৰ ধৰা এ গাহৰি ধৰা কেইজনীমান আনিবানো আনিলে?
উম, গাহৰি পাঁচ জনী মান আনিম।
পাঁচজনী মান ন'।
অহ
পাৰি বাৰু এতিয়া গাহৰি মানে কেনেকুৱা বা চলি আছে দামটো সৰু অলপ ছাগৈ আমি সৰু যদি গাহৰি আনি নো সৰু গাহৰিটো আনিলে ইমান দাম নল'ব চাগৈ।
অহ, তাক জানো এতিয়া কিমান মান ল'ব গল উম গ'লেহে গম পাম আৰু।
সেইটোয়ে সেইটোয়ে মানে তোমাৰ ধৰা প্ৰথমতে আমি চাই ল'ব লাগিব আৰু তোমাৰ আৰু আজিকালিতো চৰকাৰৰ ফালৰ পৰা বা কবা এনেকুৱা তোমাৰ গোটৰ ফালৰ পৰাও যদি আমি তেনেকুৱা বিজনেছ কৰোঁ বুলি ভাবোঁ আমি ধৰা তোমাৰ গাহৰিয়ে হওক বা ব্ৰইলাৰে হওক এনেকুৱা ধৰণৰ যদি বিজনেছ কৰোঁ বুলি ভাবোঁ। তেতিয়াতো তোমাৰ আমি লোনো লব এপ্লাই কৰিব পাৰি লোনো ল'ব পাৰি ন
অ পাৰি পাৰি
লোনটো এপ্লাই কৰি তেনেকে ধৰা আমি দুইজনীৰ মাজতে ধৰা ল যদি আমি পাৰ আৰু তেনেকৈও কৰিব পাৰি।
আহ
দুইজনীয়ে ধৰা কথা পাতিলো কথা পাতি তোমাৰ লোন এ মানে নিজৰ ফালৰ পৰা কম পইচা ইনভেষ্ট কৰিলেও হ'ব।
অ তেনেকে ইনভেষ্টটো কমেই হ'ব আৰু। কমকে কৰিম।
সেইটোৱেই। কাৰণ তোমাৰ কি হব যদি আকৌ ব্ৰইলাৰো আনিব লগীয়া হলে, ব্ৰইলাৰ খনো তোমাৰ মানে এক্সট্ৰাকে বনাব লাগিব। দুইটা মানে অলপ মাটি বেছি থাকিলে ভাল হয় আৰু কি কাৰণ,
অ।
কিন্তু তোমাৰ অকলে অকণ অসুবিধা হ'ব, মানে প্ৰথম ইমান অসুবিধা নহয়। পাঁচজনী হ'লে ধৰা, দুইজনীয়ে চম্ভালিব পাৰিম। কিন্তু অকনমান ব্ৰইলাৰটো অলপ মানে দানা পানী দিয়া, এনেকুৱা ধৰণৰ অলপ সৰু পোৱালি আনিলে অকণ অসুবিধা এটা হয়।
অ অসুবিধা হয়। অলপ ইমানো সৰু সৰু নানো বাৰু।
অকমান ডাঙৰ চাই। যদি সেইটোয়ে সেইটোয়ে। যদি ধৰা তোমালোক মাকৰ হিট ব্ৰইলাৰ এনেকুৱা সৰু বইলা- এনেইও দিব কেলে লোকেল মুৰ্গীৰ কিন্তু বহুত দাম। মানে কি হয় মোৰ লোকেল কণীবিলাকৰো বহুত দাম কিন্তু।
অ।
যোৰা ধৰা বিশ টকাকৈ হয়। লোকেল মুৰ্গীটোও কিন্তু বেয়া নহয়।
অ ভালেই বাৰু লোকেলটোও।
লোকেলটো। যদি তোমালোকৰ ধৰা ওচৰত কৰবাত ওচৰতে তোমালোকৰ তেনেকুৱা ব্ৰইলাৰ এনেকৈ ধৰা আনি পেলাই যদি ওচৰতে তোমাৰ আছে, তেনেকৈও কণ্টেক্ট কৰিব পাৰি। তাৰপাছত আমি ধ- ধৰা ইয়াত সুমিয়াই দিলোঁ, অলপ দিন ডাঙৰ কৰিলোঁ, তাৰপাছত আকৌ আমি মানে যোনে ধৰ হেৰি কৰে তাত তাত আমি বিক্ৰী কৰি দিলোঁ। তেনেকোৱা ধৰণৰও কৰিব পাৰি।
অ পাৰি তেনেকুৱাও।
লাগিব।
পাচ পানী গাহৰি তোমাৰ দানা সিজোৱা, মেলোৱা এইবিলাক ধৰা মল আনিব লা-
অ।
কষ্ট অলপ আছে। কিন্তু হ'লেও ধৰাচোন তোমাৰ নিজৰ কিবা এটা মানে বিজনেছ কৰিবলে ধৰা কিবা এটা ওলাই থাকে আৰু।
এনেই থকাতকৈ মানে, এনেই থকাতকৈ সেইটোৱে। তুমি এনেই ভাবিছা অহা সপ্তাহৰ পৰা কৰিম বুলি ভাবিছা নেকি?
অ ভাবিছো আৰু যদি পইচা পাতি মিলে তেতিয়া অহা সপ্তাহ মানৰ পৰাই কৰিম। নহলে পিছুৱাই দিব লাগিব আৰু।
সেইটোয়ে সেইটোয়ে তুমি আগতিয়াকে বাৰু এতিয়া ভালেই কৰিলা, ফোন কৰিলা। তেতিয়া ধৰা ম- আৰু য' ধৰ পইচা পাতি যি কেইটা আছে ত আমি তুমি দুইজনীয়ে আমি কথা পাতি লব লাগিব, কিমান মানে আমি কি কৰিব লাগিব, মানে গাহৰি ফাৰ্ম খুলিছে ন, আগতে মানে পুহি আছে। তেওঁলোক কে অলৰেডি পুহি আছে। তেওঁলোকৰ তাত এবাৰ গৈ আমি চাই ল'লে এবাৰ বেছি ভাল হ'ব তোমাৰ। তেতিয়া ধৰাচোন পইচাটো মানে কিমান এটা এমাউন্ট লাগে পাঁচ জনীত। কিমান পৰিব বা আমি কিমান এটা এমাউণ্টত কামটো আমি বিজনেচটো আৰম্ভ কৰিব পাৰিম। সেইখিনি বস্তু আমি মানে সুধি চালে অলপ যোনে মানে কৰি আছে ব্যৱসায়টো তেওঁলোকৰ পৰা অকণমান পৰামৰ্শটো ল'লে বেছি ভাল হ'ব নেকি।
অ তেনেকেই কৰিব লাগিব আৰু চাই কৰি আহিব লাগিব আৰু
সেইটোৱে সেইটোৱে লগ ধৰা চাই কৰি তোমাৰ তেওঁলোকৰ পৰা অকমান আমি কিমান পইচা যায় কি যে আমি অলপ যদি আগতীয়াকৈ জনা যায় তেতিয়া অকণ বেছি ভাল আৰু লগতে তোমাৰ গাহৰিটো পোহা কেইদিনৰ পাছত তোমাৰ মেডিচিন দিব লাগিব। কিছুমান থাকে সেইবিলাক ধৰা আমি অ শিকিলো ল'ব লাগিব সেইটোৱে সেইটো তোমাৰ শিকি ল'ব লাগিব।
তোমালোকৰ এনেই ওচৰত কোনোবা গাহৰি ফাৰ্ম তেনেকুৱা আছে নেকি?
অ তেনেকে নাই ওচৰত বাৰু অলপ বহুত দূৰত আছে।
দূৰত আছে সেইটোৱে যদি তুমি পাৰা এপাঁক তেওঁলোকৰ আমাৰ ফালে বাৰু থকাত আছে তোমাৰ মানে ঢেৰে আছে গাহৰি ফাৰ্ম ওচৰতে আছে বাৰু গাহৰি কিন্তু তোমাৰ ব্ৰইলাৰটোহে অকণমান দূৰত আছে তুমি আমি এনেই আমাৰ ফালে আহিব পাৰা কাৰণ তোমাৰ যদি ধৰা আমি দুইজনীয়ে মিলি পেলাই আহো তেতিয়া ধৰা বস্তুটো অকণ বেছি ভাল হ'ব।
তেনেকে চাই আহিবগৈ লাগিব আৰু
সেইটোৱে আমাৰ ফালে ধৰা গাহৰি ফাৰ্ম তোমাৰ কিন্তু ঢেৰ আছে।
অঁ
কিন্তু তোমাৰ ব্ৰইলাৰ ফাৰ্ম বাৰু কম আছে ব্ৰইলাৰ ফাৰ্ম ইমান নাই মানে।
অঁ
আছে দৰা অলপ মানে যাব লাগে আৰু দৈ আৰু কিন্তু তথাপিও আম যদি প্ৰথমতে আমি দুইখ- খন একেলগতে নুখুলিলেও আমি ধৰা অকল গাহৰিখন প্ৰথমতে আমি আৰম্ভ কৰি লোৱাৰ পাছত আকৌ পিছত যেতিয়া আমি ধৰা দুই এজন মানুহ ৰাখিব পাৰিম। তেতিয়া ধৰা আকৌ এখন আমি মানে কৰি দিব পাৰোঁ ব্ৰইলাৰটো অলপ পিছত দুদিন দেৰিকৈ কৰোঁ। দিব পাৰোঁ।
অ তেনেকে কৰিম আগত গাহৰিটো আনি ল'ম তাৰপিছত লাহে লাহে যদি পইচা পাতি মিলে তেতিয়া আকৌ এখন খুলিম আৰু।
সেইটোৱে সেইটোৱে একো নাই বাৰু আ আৰু যদি তুমি আৰু আৰম্ভ কৰি দিম তোমাৰ লগতে একো নাই বাৰু মানে কি আৰু। তাকে মানে ভাল তেনেকে একেলগতে। কৰিব পাৰিলে ভালেই হয় তোমাৰ ধৰা এনেই থকাতকৈ। এনে থকাতকৈ কিবা। এটা কৰি থকাই ভাল ব্যস্তও হৈ থাকিব পাৰি লগতে ধৰা কিবা এটা মানেই। এনেকৈ শুই থাকিলে নিজে চলিও থাকিব পাৰিব। লগতে তোমাৰ ধৰা কিবা এটা সহায়ো কৰিব পাৰি। সেইটো কাৰণে। সেইটো কাৰণে বাৰু তুমি বেয়া ভবা নাই বাৰু ভালেই ভাবিছা।
আহ
একো নাই বাৰু যদি। তুমি হেৰি কৰা অ অহা সপ্তাহ মানৰ পৰা কৰিবা ন।
অ সটামান আধা আধি বনোৱা আছে বাৰু।
আধা।
ঠিক আছে মই কালি ইমান যাম দিয়া তোমালোকৰ ফালে।
ঠিকে আছে বাৰু তুমি কাইলৈ বা পৰহিৰ ভিতৰত তুমি আমাৰ ফালে আহিবা। আ কাৰণ তোমাৰ মানে কি হয় যিমান পাৰোঁ সোনকালে আমি কৰি দিম নহলে পিছত। পিছলৈ আকৌ তোমাৰ দেৰি হৈ থাকিলে দেৰি হৈয়ে যাব ন।
আহ।
সেইটো কাৰণে তুমি কাইলৈ বা পৰহিৰ ভিতৰত আমাৰ ফালে আহি যাবা ন।
অ হ'ব দিয়া ৰাখিছো ন।
ঠিক আছে বাৰু হ'ব দিয়া।